এম।
হেল্ল'ও
অঁ।
কি খবৰ?
এই ভালে। আপোনাৰ?
অ আছো দিয়া আছো।
তাকে বহু দিনৰ মূৰত। অ হা হা।
সময়ো পোৱা নাছিলো বোলো।
হয় তাকে দিনটো কোনফালে যায় ক'বই পৰা নাছিলো
একদম কি কি কবা আৰু।
আহ বাকী ভাত পানী খোৱা হল নে?
অ খালো দিয়া মে তোমালোকে খালা
সেইয়ে খাই কৰিলো অকমান এনেই, মই মাত। শুনি আছো
অ ঠিক আছে ঠিক আছে নহয় মই বোলো
হয় হয় হয়। তাকে এ গৰমানে আজি ইমান গৰম নাই বাৰু। মানে ৰ'দো নাই। অকন বতাহ এটাহ মাৰি আছে।
অ এইফালে নাই গপনি তাকে থাকিব পৰা নাই গম পাইছা।
ইছ ৰাম
মই এই গৰমতে গৰম হেৰি কৰিছো কি কৰিছো জানা চাউল কে কেইটামান ভাজিলোঁ এয়া উখোৱা চাউল মানে ভত খোৱা ওখ পা এ আমাৰ মানুহজন চুগাৰ আছে যে তাকে তিয়াই থৈছিলো ধুই পেলাই উঠাই পেলাই আজি পেলাই মিক্সিতে গুড়া কৰিলো কেতিয়াবা মানে খাবলৈ মন কৰে
উম জলপান মই ক সেইটো উম
এ কেতিয়াবা আৰু উম সেইকাৰণে মোলো কেইটামান খুন্দি পেলাই থৈ দিওঁ এই গৰমতে একেবাৰে দেহাটোক ভাল শাস্ত তি দিছো আজি ভাজোতে ৰাম মই গোটেই গা ধোৱা নিচিনা হলো জানে গেছতে ভাজিছো একে গোটেই সৰ সৰহকে পৰিছে গাৰ পৰা ঘাম হাত এৰিব নোৱাৰি যে একে ননষ্টপ হেৰি কৰি থাকিব লাগে ন উম এ এতিয়া আজৰি হৈ পেলাই বোলো নাই এওঁলে ফোন এটা কৰো ৰ আহ
খোৱা বোৱা কি বনালে আজি।
আম খোৱা বোৱা আজি কণী অমলেট তাৰপিছত দালি তাৰপিছত আকৌ হেৰি। ভাজি এইটো কি কয় উম ভুল।
অ ভুল ভজিলে
সেইয়াই আৰু দাইলত ভাত কেৰেলা দিলো আৰু
অ অ
এতিয়াতো সেইবোৰে মাছ। বেপাৰী চাইছিলোঁ আৰু নাহিলে পিছে। উম সেইটো সময়লৈ নেযায় অ কি কৰিবা এইটো এতিয়া তাৰপিছত আৰু মানে কি সদায় নিয়মিষ খোব ভাল নাপ পাওঁ যে খাবলৈ সেইটো আৰু আকৌ কেইটামান বাৰ। আমি নিৰামিষ খাবই লাগে।
অ
মঙ্গলবাৰ বৃহস্পতিবাৰ এনেকৈ মোৰটিকে এই নোৱাৰি দালি সোপা সদায় খাই থাকিবলৈ তথাপি নহয় তাৰপিছতে সেই কণীকে অমলতে কৰি দিলো কণী আছিল।
উম
এয়া ম এইম ভিতৰ ভাতকেইটা খাই পেলাই। ম নাই এতিয়া বাচন কাটিবলৈ একেবাৰে লৈ যাম মই চাউলকেইটা ভাজি লওঁ। আাজি থাললে ৰিবলেতো দুই মিনি নালাগে ধৰা খুন্দিবলৈ কষ্ট নাই।
অ শুনিবলৈ কষ্ট নাই
ভাজাটো বৰ কষ্ট
উম খুন্দনিয় তৎক্ষণাতে হয় দুই তিনি মিনিটতে হৈছে। মিক্সিত দিলে।
তৎক্ষণটা মিক্সিতে দিওঁ মই মই তিলপিঠ আ পিঠা মিক্সিতেই বনা বুজছেনে
অ মই মিকট কেনেকে বনাই সেইটো নাজানো
মানে অকমান নিমজ নহয় অকমান ভাপ। পৰি হয়
অহ
ঘৰত খাব ধুনীয়াকৈ হয় মানে। ধুনীয়া হয় পিঠাটো আৰু ভাঙি নাযায়ে তাৰমানে মই কি কৰো জানা এনেই ঢেঁকীত তাৰ তেনেকে তিয়াই থওঁ চাউলটো তিয়াইেলাই যেনেকে ধ হেৰি কৰো তেনেকে টুকিলো ত কি পেলাই কি যোৱাৰ পিছত ইয়াতে দিলো নহয় পদটোত দি হেৰি। কৰি লৈ পেলাই চালি চালি মই কি কৰ চৰিয়া এটাত বা এক বাক এটাত আৰু দি পেলাই অক বেচি তাত ওপৰত এখন তিতা কাপোৰ দিয়ে। গম পাইছে না ঢাকি থওঁ তাৰ পিছত আকৌ তেনেকে চালো কাগজ এখনত চালি তাত দি পিনে এনেকে ি পাই তিতা কাপোৰ খ ঢাকি থওঁ তাৰ পিছত মই কি কৰো ফ্ৰিজত ভৰাই মানে বাকী খিনি কাম কৰি লোৱা লৈ বা তিল তিলৰে যদি বনাও মই সিদিনা নাৰিকল দি বনালো কেইটামান বেছি নহা হয়তে মাহ এই মানুহ কম যেতিয়া বোলো আৰু চাহখনৰ লগত এই কি ৰেডিমে ত সেইটো ভাট পেলাই সন্ধিয়া চাহ একাপ খালে খাবলৈ ভাল ল মানে তাৰ পিছতে মই হে কৰিলো ফ্ৰিজত সোমাই থৈ দি অকমানো নাৰিকল চাৰ ভাজি হোৱ তাৰপিছত উলিয়াই পেলাই বনাও ভাত ধুনীয়া পিঠা হয় হেল্ল'। হেল্ল'